হেল্ল'!
অহ।
ভালনে তোমাৰ? মই আছোঁ দিয়া।
অ।
ভাত-পানী খালা?
মোৰ ভালে দিয়া, মই ভালেই দিয়া। আছোঁ দিয়া।
অ', ভাত পানী খোৱা হ'লনে?
ভাত পানী মানে তেনেকে খোৱা নাই এতিয়া, এই ৰাতিপুৱাৰ চাহ খালোঁ।
অ।
চাহ খাই এতিয়া অলপ বহি আছোঁ, আজি অলপ বতৰটো ভালেই দিয়া ৰ'দ - চ'দ দিয়া নাই হয়।
ৰ'দতোক দিয়া নাই নহয় দিছে ইমানো নহয়, কিন্তু গৰম বহুত গৰম আছে দেই।
অ', নাই ইমানো গৰম নহয় দিয়া, আমাৰ ইয়াত অকমান ঠাণ্ডা পৰিছে। এই তাকে মানে অকণ আ চে হয় হয়, তাকে মানে বাৰান্দাখনতে বহি পেলাই অকণমান মানে বাতৰিকাকত এখন দিছিলে, এখন পঢ়ি আছোঁ। বুজিছা? শুনিছানে শুনিছানে? তোমাৰ মাতটো শুনা পোৱা নাই? অ', তাকে মানে বাত বাতৰি কাকত এখন পঢ়িলোঁ।
অহ, না তুমি পঢ়া নাই বোলে বেলেগ বুলো কিতাপ পঢ়া নাই?
বেলেগ কিতাপ তেনেকে এতিয়ালৈকে পঢ়া নাই মানে হেৰি এয়া এতিয়া পৰা পঢ়িলোঁ মই ৰাতিপুৱা সোনকালে উঠি তোমাৰ পাঁচটা মান বজাতে উঠি পেলাই মই বিজ্ঞানৰ কিতাপখিনি পঢ়িলোঁ য কালি, অহাকালি পৰীক্ষা আছে যিহেতু সেইখিনি পঢ়ি কৰি লৈ এতিয়া আৰু আজৰি টাইমত অকণ ভাবিছো বাতৰিকাকতখনকে পঢ়ো, দেশ-বিদেশৰো কথা অকমান জানিব লাগে ন?
অ' নাই সেইটো ভালেই কৈছা বাৰু। পঢ়িলা যদি হ'ল আৰু ন?
হ'লেই গোটেইখিনি হৈ গ'ল।
অ'
কালি আজি-আজি পঢ়িলে হৈ যাব আৰু। আৰু আজি অলপ মানে অকণ ওপৰে-ওপৰে চাম আৰু।
উম মানে মুখস্থ কৰিব, ওপৰে-ওপৰে চাই পেলাই, অ' তেতিয়া মনত ৰৈ যাব।
হয় হয়।
বাকী এইকিটা কি বনাইছে মায়ে?
আজি বিশেষ একো নাই, আজি অকমান নিৰামিষেই হ'ব চাগে।
অ' এ নাই নাই বেছি গৰম কেইদিন নিৰামিষ খাব লাগে।
হয় হয়। কোমোৰা, হয় হয়। কোমোৰা ভাজিব চাগে। দালি বনাব চাগে আৰু জানো কিবা কিনি, মই কৈছো কিবা কিনি নিৰামিষ কৰিবলৈ।
এ কোমোৰাটো কেনেকে ভাজা পানী দি পেলাই ভাজা নে? নে পানী নিদিয়াকে তেলতে ভাজা?
মই নাজানো দেই। ভাল কেনেকে মানে ভাজে
নহয়, খাওতে তুমি কেনেকুৱা পোৱা? জোল পোৱা নে? নে?
নহয় নহয়। আমাৰ, নহয় জুলো বনায় কেতিয়া কেতিয়াবা শুকানো বনায়, শুকানে প্ৰায়ভাগ বনায় বাৰু।
উম মই মানে শুকানে বিনালে বৰ ভাল পাও। মিঠা-মিঠা লাগে যে, এইবাৰ আমাৰ লগাই নাই। যোৱাবাৰ বহুত কোমোৰা লাগিল।
হয় হয়। ক'ত তোমালোকৰ? এতিয়া মাটিৰ খেতি আছে নেকি?
নহয় নিজে নিজে এজোপা হৈছে। হৈ পেলাই তাপিছত ধেই লাগিলে। কমে চল্লিছ পঞ্চাছ টামান লাগিলে। বান্দৰো খালে বাৰু। তাৰপিছত উম তেওঁ ৰল গৈ। তাৰ পিছত গেলি গেলি গ'লগৈ, কিয় বা? বহুত ডাঙৰ ডাঙৰ মানে।
অ বান্ বান্দৰে কোমোৰা বান্দৰে কোমোৰাও খায় নেকি?
উম, তুমি কি নাখায় এইটো সোধা।
খাই ন?
চব খায়। একো বাকী নাই।
অ'।
এতিয়া কঁঠাল বিলাক যে লাগিছে। কঁঠাল সোপা খাই আছে।
অ কঁঠা লো খায় ন? খেদি খেদিব লাগে এই
মানে সিহঁতৰ মানে একদম আপুৰুগীয়া নিচিনা মানে পালে আৰু এৰি নিদিয়ে।
অ', অ', মিঠা মিঠা পাই ন ভালেই পায়। তোমাৰ মাতটোয়ে শুনা নাই নহয়। অ ', শুনিছো কোৱা। শুনি আছো কোৱা। কোৱা। মাততো শুনা নাই। মাততো শুনা নাই, অ'।
হেল্ল'
অ', শুনিছো এতিয়া। ইমান ইমান অসুবিধা হয় মানে নেট হেৰিটো মানে এয়া
টাৱাৰটো নাপায় আমাৰ এইফালে
অ', অ',
এই কঁঠাল খালে যে, সিহঁতৰ অ', কঁঠাল খালে যে সিহঁতৰ মুখত আঠাল আঠা লাগে যে
হয়।
এ সেইখিনি হত আকৌ মুচি, মুচি, মুচি পেলাই বুজিছা।
কিয় মুছে?
আঠাখিনি লাগি থাকে যে মুখত বনত মুচি মুচি থৈ আহেগৈ অহ মানে আকৌ হাতত আঠাল হাতত এবাৰ জোক লাগিল দেই গাতে হাততে জোক এডাল লাগিলে। জুকটো লাগিলে জানাই তুমি কেনেকুৱাকে আতৰি নাযায় ন
উম উম
তাৰ পিছত মানুহে ফুটা নিচিনা জোকডাল চিকুটি চিকুটি আক বনত বনত দলি মাৰি মাৰি পেলাইছেহি ইমান হাঁহি উঠিছে সেইনাখন
উম হ এতিয়া বান্দৰ এতিয়াও বান্দৰ আছেনে।
বান্দৰ আছে পাছফালে পাছ চাইডে আছে এতিয়া গৰম বেছি হ'লে মানে নাহে। বাঁহৰ তলত থাকে পাছলে যাব নালাগে আগফাল পাছ কেইটা ঘূৰিয়ে ফুৰে এনিটাইম
এতিয়া আছে নে নাই এতিয়া বৰ্তমান তুমি চকু আগত তোমাৰ চকুৰ আগত
এতিয়া গৰম যে গৰম বেছি হ'লে থাকিলে মানে হেৰিলে নাহে গছৰ তলত থাকে।
অ ভালো লাগে চাগে ন বান্দৰ বিলাকৰ কাৰণে।
অঁ ভাল লাগে চব খাই পেলাই যে, তোমাৰ বাহি থোৱা ভাতটো খাই পেলাই, চব ৰুমত থৈ থৈ দিব লাগে তলা চাবি মাৰি ভাল লাগে। হে হে
অঁ মই ভাল পাওঁ দেই বান্দৰবোৰ।
হা
বান্দৰবোৰ ভাল লাগে। এ মানুহৰে আৰু মানুহ মানুহৰে অংগ আচন হ'ল বুলি কাম কাজ কোন দেখাই শুনাই অঁ য কাম কাজ দেখাই শুনাই আৰু তোমাৰ, এ মানে তেওঁলোকে মানুহ নিচিনাই বুজি পাই দিয়াচোন। হ'ল বুলি, ক কথাহে ক'ব নোৱাৰে আৰু।
অঁ চব চব চব একেবাৰে মানে কৰে, অঁ হেৰি তোমাৰ এব কাপোৰ মেলি থৈছিলো
অঁ
পেটিকোটটো গৈ পেলাই বাঁহৰ তলত পোৱালে গৈ লৈ গ'ল, দেখল পিছত আকৌ এইবিলাক যে হেৰি মানে আমাক এ আইতা ঢ ঢোকাইছিল নহয়।
হয়।
এখন কাজ সকাম যোৱাৰ পিছত চাবাচোন, কিমান ঘৰত লেতেৰা ওলাই ন চব কাপোৰ কানি বিলাক ধুই দিয়া যায় যে, তাৰপিছত আঠুৱা আকৌ হেৰি মানে এনেকে আকৌ ধুতি চুতি এনেকে মেলি দিয়া গৈছিল।
হয়।
বেছি কাপোৰ, বহুত কাপোৰ আছিল ন, গোটেই ঘৰৰ কাপোৰ হ'ব দিয়াচোন। কাপোৰ বিলাক আছিলে, তাৰ পিছতে মেলি দিয়া গৈছিলে সেই হেৰি আঠুৱাটো ওলমি ওলমি থাকে হাঁ মানে সিহঁতে বৰ ভাল পায় এইবিলাক
হয়।
খেলি আছিলে আৰু পোৱালি কেইটামানৰ সতি তাৰপিছতে এখন এখন ধুতি ফালিলেও দেহাত ওলমি ওলমি থাকোতে থাকোতে ফালিলেও তাৰপিছত এ এখন চাদৰলৈ পেলাই হূফালে বাঁহৰ তলত বাঁহৰ গছৰ ওপৰত উঠালে গল। তাপা আকৌ হাকুতি লৈ পেলা পাৰি অনা গৈছে।
হয়!
ধেৰ আৰু এবাৰ মানুহ এটা মোৰ পাই মোবাইল কাণৰ পৰা থাপ মাৰি লৈ গ'ল মোবাইলটো।
অঁ!
আৰু আৰু এটা মানুহক হেৰি কৰিলে, খেদিলে তুমি কৰিবান কিছুমান মানে চবে ভয় নকৰে ন! কেইটামান মানে বান্দৱ গুণ্ডা থাকে ন, সেই গুণ্ডা কেইটাই কি কৰে তোমাক একদম দৌৰাই আহি তোমাক থাচ থাচ কে চৰিয়াই থৈ গুচি যাব গৌ
অঁ আকৌ, অকণও চাই নহয়!
এ অকণিটো সিহঁতে বগা বকু চাই থাকে, গোটেই ৰাতিও দেখা পায়, ৰাতিও চাই থাকে।
এ এটা চকু পাৱাৰ আছে ন?
খাৰ- খাৰ- খাৰ, খাই আছোঁ ন! এ মানে চব শাক পাচ চলি সাৰ হৈ আছে। কিন্তু সিহঁতো নাই। গছৰ পাত বন, মানে ঘৰতে যিখিনি পায় সেইখিনিয়ে খাই চব দিয়াচোন।
হয় হয়।
পোক খাই থাকে সেইবিলাকতে খায় আৰু বেলেগতো একো হাঁহ কে নাখায়
পকু ও খাই নেকি বান্দৰে?
অঁ, কিবা এই এইবিলাক যে, গছত যে পোক বিলাক লাগি লাগিল থাকে।
আৰু চৰাই চৰাই চৰাই চৰাইবিলাক?
চৰা চৰাই হেৰি কৰে কণী খায়। বনৰীয়া চৰাই যে, অঁ বাঁহৰ বাঁহত কণী হাত খুৱাই এবাৰ মানে কুপটীয়া হাল আছিলে আমাৰ ইয়াতে। ভাৰালতে মানে কণী পাৰি থৈছিলে! আমি দেখাই নাই টিঙ পালে পাৰি থৈছিলে। তাৰ পিছত, সেই কণীত আহি মায়ে খেদি দিলে কোমোৰা খাব বুলি, যোৱা বছৰে
অঁ!
কোমোৰা খাব বুলি খেদি দিওঁতে সি সেই মানে ভঁৰাল ভঁৰালৰ ফালে উঠি গ'ল মায়ে ভাবিলে বাচিলে আৰু কোমৰাৰাকেইটা নাখায়, গৈ কুপটোজনী উমনিতে পালেগৈ।
অঁ
উমনিটাাৰ পাই, কণীকেইটা খাই কৰি থৈ গুচি গল গ'ল
অঁ
তমাৰ মায়ে কৈছে সেই হৰি কুপ ঠিকনি কেইটা খোৱা সলনি যদি কোমোৰা এটাকে খালী হয়।
অঁ- অঁ হয় দিয়!
ম হে হে হে হেুলি ক'লে একদম সিহতে মানে ভয়ে নকৰে মাইকী মানুহৰ হো খেদিলে মতা তাৰামানে খেদিলৈ বহুত ভয় কৰে।
হয় নেকি?
অঁ! আৰু গিলটিলে যে বহুত ভয় কৰেহ
উ মাৰে যে মানুহ। মানুহবিলাকে মাৰিব নালাগে, আছজনক বেয়াও লাগে।
ব বেয়াও লাগে সিটো যেনেকুৱা যে ন যেনেকুৱাকে অত্যাচাৰ কৰে তোমাৰ টিং ফুটা উলিয়াই। কৰি পেলাইছে গোটেই বিলাকত।
কৰিব বুজি নাপাই ন এতিয়া বুজি নোপোৱাওঁ বস্তু এটা এতিয়া এইটো দুখ দিও লাভ নাই সিহঁতে থাকিবলৈ এটা জেগা নে নোহোৱা হল ন এতিয়া পাহাৰে পৰ্বতে ভৈয়ামে তুমি য'তেই চোৱ এতিয়া মানুহৰে ঘৰহ এইবোৰ থাকিব কত।
কাৰণে অ চব চাব লাগিব আৰু চব চবৰ কাৰণে বেয়া লাগে দিয়া
হয় দিয়া উ এতিয়া হাতী হাতীবোৰ চাবা এতিয়া পাহাৰ পৰা নামি নামি আহ খাদ্যৰ অভাৱতে এইটো নামি আহে ন
অ চব মানুহে শেষ কৰিছে
মানুহবোৰে শেষ কৰিছে তাতে তেওঁলোকে আতিবোৰক চাবাচোন তোমাৰ এয়া যেতিয়া ধান কটা সময়ত তেতিয়াহে আহে ধান ক বলৈ আ
উম
মানুহ কোন কাকো অনিষ্ট কৰিব নাই সেইটো ভাবে আমাক খাদ্য আছে আমি যাম খাম আৰু কিন্তু মানুহবোৰে সেইটোৱে তোমাৰ একদম মানে মানুহবোৰে একেবাৰে ৰাতি মানুহৰ সংঘাত হয় ঘৰ খাবই আকৌ এইো বুজ বুজ বুজি নাপাই ন এটা বনৰীয়া জীৱ দিব
অহ, ভয় খাই কেনে যেনে তেনে ভাগি ছিগি থৈ গুচি যায়গ।
অহ, ইয়াত একদম ভাঙিম বুলিও ভাঙিম বুলি নাহে ভাবে আমিও খালি পেটটো খাব পালেই হল আমাৰ পেটটো ধৰিলেই হয় অনিষ্ট মানে কি এতিয়াতো সিহঁতে বুজি নাপায়। কয় ন যে এয়া আমি এতিয়া ধান এইখিনি ধান খাব যাওঁতে আমি এই ধানৰ চাইডে- চাইডে ধানৰ মাজদি নাজাও আলি -আলি যাওঁ তেওলোকে যদি বুজি পায় তেনে আলি দি এতিয়া তেওঁলোকে -তেওঁলোকেতো বুজি নাপায় এতিয়া ধানৰ মাজেদিয়ে যাব লাগিব ন ৰা তাৰপিছত সেইটো নিজে বনাব লাগিব। হয়।